হেল্ল'নি শুনিছা? শুনিছ কি কৰি আছা বোলো?
এনেই বিচনাত পৰি আছো। অ' কোৱা তুমি কোৱা?
এ ময়ো একেই বিচনাত পৰি আছো বুইছা লাইটতো গ'ল কেতিয়া লাইটটো আহে? বিচি আছো বোলো, যিহেতু আমাৰ এইফালে ইনভাৰ্টাৰটো লোৱা নাই লোৱা মানে ল'ম বুলি ভাবি আছো মানে। পইচাটো মিলা হোৱা নাই যে সেইকাৰনে লোৱা নাই কাৰনে এয়া বিচনী মাৰি আছো আৰু উপায় নাই।
উম, ইনৰ্ভাটাৰ লাগে? ছা লাইট যি কাটে এতিয়া গৰম দিনত অশান্তি, এনেও ইনৰ্ভাটাৰ এটা থকা দৰকাৰ।
উম, ইনৰ্ভাটাৰ এটা থাকিলে নিজৰে ফাইদা হৈ যায়।
আমাৰ এই ইনভাৰ্টাৰ লোৱাতকে চ'লাৰ চিষ্টেম লগাই দিয়া।
চ'লাৰ ন?
উম, সেইটো ভাল চা চাব চিতি আহিব প্লাছ ষাঠি হাজাৰ টকা বাকী চল্লিছ হাজাৰ টকা নিয়িলে তাৰপিছত তোমাৰ পাৱাৰ টো ল'ব পাৰিলে তাৰ পৰাওঁ পইচা পাবা।
অ' গ'ম পাইছো বাৰু ত কথাটো, কিন্তু এই মানে কি হয় জানা এতিয়া চোৱা আমাৰ যিহেতু আমাৰ ঘৰত হেৰি বেটেৰী চাৰ্জ দিয়া মানে একো গাড়ী চাড়ী নাইতো
অ,
আৰু আমাৰ এইফালে আমাৰ ঘৰত ইমান বিলো নাহে মাহত কিমান আহে চাৰিশ আহে হায়েষ্ট। যদি মই চোলাৰ টো লৈ লওঁ সেইটো চোলাটো ল'লেতো আমি গোট মানে এক লাখ দি কিনিব লাগিব এতিয়া।
অ, এককলাখ নালাগে চল্লিশ হোজাৰ টকা ভৰিব লাগিব বাকী ছাবচিডি এক লাখ ষাঠি হাজাৰ টকাত মই দি দিব
এইটো হয় বাৰু কিন্তু পইচাটো দিবই লাগিব ন' পিছত?
অ, লাগিব লাগিব।
তেতিয়াহলে পইচাটো এতিয়াই দিয়া তুমি পিছত লাহে লাহে মানে ইনষ্টলমেণ্ট হিচাপে দিয়া বা হেৰি হিচাপে যেনেকে দিয়া তুমিতো পইচাটো জমা দিবই লাগিব।
উম, লাগিব লাগিব।
তাতকৈ ভাল ইমান হেৰি কিয় কৰি থাকা মানে যেতিয়া শুনা আমাৰ ঘৰত যেতিয়া কিবা যে চাই কিবা তিৰি গাড়ী থকাঁতেন যোনখন আমি চাৰ্জ দিওঁ।
উম,
তেতিয়া আমি যদি চলাৰ লগাম তেতিয়া আমাৰ প্ৰফিট থাকে কাৰণ যিহেতু এতিয়া আমাৰ ঘৰত এখন তেনেকুৱা গাড়ী নাই
অ,
আমি এখন লগাই একো লাভ নাপাওঁ এতিয়া গম পাইছে নাই কথাটো।
অ, নাজানো দেই মই কথাটো ভালকৈ তেওঁ মানে চলাৰটো ভাল বুলি কৈছে যে মই শুনি পেলাই তোমাক সেইটো কাৰণে কৈছো আৰু
চলাৰটো ভাল গম পাও মানে কথাটো এইটোও হয় মানে এইটো কাৰণে ভাল বুলি কয় তোমাৰ ঘৰত ধৰ এ কি আছিলে ট'ম ট'ম ধৰ বেটাৰী স্কুটি বেটাৰী তাৰ তেনে কিবা কিবি ধৰ আছে তুমি ধৰ মাহত তোমাৰ বিলতো ধৰ সাত আঠ হাজাৰ আহি যায় এইবিলাক চাৰ্জ দিওঁতে গোটেই কেইখন
অ,
তাতকৈ ভাল তুমি ধৰা চলাৰখন লৈ লোৱা আৰু তাৰ পৰাৰা ধৰ তুমি গাড়ীখিনি চাৰ্য দিয়া তেতিয়া তোমাৰ ধৰ টেনচন নথাকে আৰু লাইটৰ বিল টো।
চলাৰত ধৰ তোমাৰ কিমান মাহেকত ধৰ ইনষ্টলমেণ্ট দিলেও ধৰ তোমাক কিমান দিব লাগিব পোন্ধৰশ বা হয় দুহেজাৰ দিব লাগিব হয় নাই কথাটো কোৱা।
অ, সেইটো হয়, হয়।
এইকাৰণে মানে সেইটো প্ৰফিটত চাই মানে মানুহ বিলাকে কয় চোলাৰটো ভাল কিন্তু আচলতে চোলাৰটো ভাল যাক যাৰ ঘৰতৰ ধৰ বেটেৰী গাড়ী আছে কথাটো গম পালা এতিয়া।
অঁ, আমাৰ ঘৰটো দেউতাই লগাম বুলি ভাবি আছে কিন্তু আমাৰ বেটেৰী গাড়ী চাড়ী নাই বাৰুতে।
তেওঁ মানে যদি লগাম বুলি ভাবিছে লগাই লোৱা হেৰি ইমান বেয়াও নহয় বাৰু মই মানে
মানে আমাৰ লাইটৰ বিল বহুত আহে বুজিছা এইবাৰ এ আমাৰ এদিনত ছিক্স ষাঠি টকা সত্তৰ টকা তেনেকে লাইটৰ বিল কাটিছে দে চাই থাকিব পাৰি ন আজিকালি স্মাৰ্ট মিটাৰ পৰা এপ এটা আছে।
অ, পাৰি পাৰি পাৰি। পাৰি পাৰি মোৰোটো স্মাৰ্ট মিটাৰ এইবিলাক লগাই আছো ন' নিজেও গম পাও মানে তোমালোকৰ চাগৈ বিজুলীতো কম য ইউনিতটো খৰচ বেছি হৈ আছে ঘৰত সেইকাৰণে তোমালোকেও ইমান আহি আছে গম পাইছা। পিছে তোমালোকৰ ঘৰত কি কি কথা তোমালোকৰ ঘৰত কি কি ইউজ কৰি আছা যাতে ইমান অ'
ফ্ৰিজ ইনভাৰটাৰ তাৰপিছত আৰু তেনেকে এইটো কি বুলি কয় একুৱ গাৰ্ড আছে। তাৰ পিছত সেইবিলাকে তেনেকে ইমানে আকৌ মটৰটো আছে সেইবিলাকে আৰু টিভি।
অ, তোমাৰ তোমাৰ মানে কি হয় জানা ফ্ৰিজটো আৰু মানে যোনটো হেৰি গ আছিলে ইনভাৰ্টাৰ অলপ মানে বেছি কাৰেণ্টো টানে সেইকাৰণে তোমালোকৰ অলপ বেছি হৈছে আৰু যিহেতু আজিকালি গৰম দিন লাইটটো আপ ডাউন হৈয়ে থাকে।
অ।
সেইকাৰণে মান অলপ লাইট
সেইকাৰণে অলপ মান লাইটৰ বিলটো অকণ বেছি আহে সেইকাৰনে তুমি মানে ইমান টেনচন কৰিব নালাগে ঠাণ্ডা দিন আহিলে আকৌ লাইটৰ বিলটো কমি যাব চাগে।
অ, গৰম দিনত লাই বিলতো বাঢ়ে কিয় কাৰণটো কি মই আজিলৈকে গম নাপাওঁ।
মানে লাইটৰ বিলটো?
উম,
লাইটৰ বিলতো কিয় আহে জানো তোমাৰ ধৰ লাইট তোমাক ধৰ কিবা এটা দি আছে ন তোমাক ধৰ এতিয়া লাইট বিলতটো লাইটৰ কি লাইটটো দি আছে, তুমিতো লাইট লাইটৰ যোনটো মানে আহি আছে সেটোতো ইউজ কৰি আছা,
অ,
আৰু এইটোতো লাইট টো লাইটৰ লাইট টো বনাতে ধৰ এতিয়া ধ তোমাৰ হেৰি ক লাইটটো জুন্ বনাই তাতো অলপ হ'লেও তো খৰচা পাতি হয়।
অ,
এইটো হিচাপে তোমাৰ মানে তোমাৰ মানে বস্তুতটো পইচাটো লৈ লয় তাত ধৰ যিমান পইচাটো খৰচত তা পা ধৰ কিবা এটা প্ৰফিট উলিয়াই তোমাৰ পৰা পইচাটো লৈ লয় আও হেৰিও কৰি দিয়ে।
মানে মই গৰম দিনত লাইটৰ বিলটো কিয় বেছি আহে সেইটো সুধিছিলো তোমাক মানে সেইটো বুজি পোৱা নাই।
গৰম দিনত লাইটৰ বিলটো কিয় বেছি আহে জানা, তোমাৰ ধৰ ফেনখন চলিয়ে থাকে ফেন কেইখন ঘৰত।
আ অহ।
মানে তোমা বিল মানুহে যে বেছি আহে বুলি কয় যে ফ্ৰিজ আৰু সেই ইনভাৰ্টাৰটো অলপ কমে আহে কিন্তু ফেনখন যে চৌবিশ ঘণ্টা যে চলি থাকে।
উম।
এই ফেন কেইখনে মানে বেছি লাইটটো টানে মানে ইউনিটো বেছি খাই ফেন কেইখনে চলি থাকিলে।
ধ ফেন কেইখনে বেছি খাই ন। উম
তে বিলটো অলপ বেছি আহে গম পাইছোঁ কথাটো।
অ বুজিছোঁ বুজিছোঁ, সেইবিলাক মানে কেছ-
অ সেইবিলাক তুমি যদি এতিয়া চোৱা লাইটৰ বিলটো কম আহব বিচাৰিছা যদি তুমি ধৰ ফেনকেইখন অলপ কমাই ইউজ কৰিব লাগিব, এতিয়া গৰম দিনত তুমি ফেন কেইখন কমাই ইউজ কৰিব নোৱাৰা।
অ সেইটো বাৰত।
যে তুমি এটা এতিয়া ঘৰত যদি ফেন থাকি তুমি যদি ব্যৱহাৰ কৰিব নোৱাৰা। তুমি ঘ ঘৰত থাকি কি হ'ব কোৱাচোন লাইট
অ এইটোত হয় ঠিকেই কৈছে বাট হলক বা নাই গৰম দিনত ফেন বা গৈছে এনে ফেন নহ'লে থাক- অ নোৱাৰে তে ফেন লগালেও গৰম তেওঁ ফেনখন লাগিবই আৰু বুইছা নাই।
এ অ সেইটো গম পাইছো কথাটো ম
উম।
ফেন কেইখন নহলে এতিয়া চোৱা ফেন নহ'লে ধৰ দু তোমালোকৰ ইনভাৰ্টাৰ আছে টো ভালে আছে লাইট গলটো গমেই নোপোৱা চাগৈ আমাৰ সেয়া বিচনি মাৰি থাকিব লাগে।
উম সেইটোত বাৰে
সেইকাৰেণ লাইটৰ বিলতো অলপ আহিবই বেছি এইবিলাক একো নহয় ঠাণ্ডা দিনত তোমালোকৰ ঠিক হৈ যাব মানে তেতিয়া ফেনকেইখনটো নচলোৱাই হয়।
আকৌ কিছুমানে কৈছে মানে এতিয়া ধৰ স্মাৰ্ট মিটাৰ লগাই আছে ন সেইটো কাৰণে বিলটো তাৰমানে অকণমান খেলি মেলি হৈ আছে বুলি কৈছে হয় নে নহয় বা কথাত।
এ নহয় নহয় যিহেতু মই নিজে স্মাৰ্ট মিটাৰ লগাই আছো, সেইকাৰণে তুমি কথাটো শুনা। এইটো মানে কি কয় জানা, এইটো ভুৱা বাতৰি বুলি যে কয় যে
আ।
এই ভুৱা বাতৰি কাৰণে মানে আ আম কি কোনোবাই কিবা এটা কৈছে বেলেগে কিবা এটা কৰিছে তেনে কৰিলে মানে তুমি দুখ কৰিবা, যোনে কৈছে চাবাচোন কিন্তু পিছত লগাব লাগিবই মানে এইটো।
এ স্মাৰ্ট মিটাৰ কামটো এৰিলা নে কৰি আছা।
এতিয়া স্মাৰ্ট মিটাৰ কামটো কৰি আছো বাৰু তেতিয়া মানে কি হৈছে ন এইকেইদিন চুটি লৈছো অলপ মানে ৰদটো বেছি টো।
অ,
সেইকাৰণে মানে কৰিব পৰা নাই আৰু মানে ইমানো মানুহ লগাই পেলাই মানে শেষেই হৈ গৈছে কণ যোনবিলাক মানে কাস্ট মাৰ আছে এইবিলাকৰ মানে স্মাৰ্ট মিটাৰ বেছি ভাগৰ ইনষ্টলেশ্যন কৰা হৈ গৈছে।
অ, এতিয়া ক'ত কৰি আছা তোমালোকে স্মাৰ্ট মিটাৰ লগোৱা?
সেইফালে মানে আমাৰ হেৰি য'ত ডিউটি দিয়ে তাতেই কৰিব লাগে আৰু স্মাৰ্ট মিটাৰ বিলাক লগাব লাগে তাৰপাছত হেৰি কৰিব লাগে, বৰ কষ্ট বুজিছা মানে বহুত ৰিক্স থাকে মানে যিহেতু আহি থকা লাইটত আমি কাম কৰি থাকিব লাগে, আৰু, এই এইটো সৰু কামৰ কাৰণেতো লাইট টো কাটি দিব নোৱাৰে চোৱা তুমি ধৰ মিটাৰ লগাব গৈছা ধৰ, লাইটটো কাট দিলে মানুহেটো তোমাক এনেই গালি দিব এয়া লাইট কাটিব আহিছ নে মিটাৰ লগাব আহিছে বুলি ক'ব।
অ, সেইটোতো হয় বাৰু।
সেইকাৰণে এইবিলাক অলপ দিগদাৰ হয় আৰু মানে লগাব গলে মানুহ অলপ কথাও শুনিব লাগে যিহেতু আমি কাম কৰিছোঁ অলপ কথা শুনিলে মানে গাত না লাগে আৰু।
অ, সেইটোতো হয় কিনো কবা উপায়টো নাই। কৰিবতো লাগিবই। বুজিছা?
কৰিব কৰিব লাগিব নকৰিলে কেনেকে চলিব কোৱাচোন। উম, পিছে কলেজ গে আছা নে নাই? কলেজৰ ইন্টাৰ
কলেজ গৈ ইণ্টাৰ্ণশ্বপ থিকেই চলি আছে যোৱা নাই এইদিন মই ইন্টাৰ্ণশ্বিপত যোৱাই নাই। মন চন ভাল নহয় গা চা ভাল নহয় সেইটো কাৰণে যোৱাই নাই আৰু দিনত যাবলৈ যি ৰদ। সেইটো কাৰণে ওলোৱাই নাই ঘৰৰ পৰা তেনেকে।
বতৰতো আকৌ সেই অলপ ঠাণ্ডা কৰে আকৌ সেইয়া সন্ধিয়া টাইমতে চাবাচোন বৰষুণ ষুণ চষুণ দিয়ে হেৰি ক একেইদিন,
কলকো ফুৰিব নাজাও নে কি?
ফুৰিবলৈ যাম বুলি ভাবিছোঁ আগষ্ট মাহত মানে এতিয়া অলপ টাইম নহবতো কাম চাম হৈ আছে। আৰু মানে অলপ চেলাৰিটো খেলি মেলি হৈ আছে যে।
হা,
সেইকাৰণে মানে ভাবিছো পইচা পাতি গোটাই পেলাই যাওঁ অৰুনাচল ফালে যাওঁ, তুমিও ওলাবা পিছে কি কোৱা?
মইতো যাম বুলি ভাবি থৈছো শ্বিলং যাম বুলি ভাবিছো বুজিছা।
উম
তাকে ৰচোন চাওঁ কি কওঁ
অ', ভাল ভাবিছা কথাটো শ্বিলং গলে বা দেই একো প্ৰব্লেম নাই তাত মানে ভালেই হ'ব ঠাণ্ডা পৰিব এতিয়া গৰম দিনত আমি তালে গ'লে
অ'
উম এনে তুমিতো আগতেও গৈছা ন
গৈছো শ্বিলং মই দুহেজাৰ চৌববিশতে গৈছিলো এবাৰ
উম মোৰ চৌবিশত নহয় মই মাহঁতৰ লগত এবাৰ গৈছিলো বুইছা কিমানত গৈছিলো হ'ল আজি পৰা ক'মেও চাৰি ছবছৰ মানেই হৈ গ'ল মানে ক্লাছ টেন মান থাকোতে গৈছিলো তো
অ'
এই লকডাউন দিয়া আগতেই গৈছিলো মানে আমাৰ যে লকডাউন দিছিলে যে এই আমাৰ হেৰিটো কাৰণে কি আছিলে এতো বাদ দিয়া যি আছিলে লকডাউনৰ সময়তে যোৱা আৰু আমি
বহুত দিন হ'ল ন
উম লকডাউনৰ আগত যোৱা মানে তাৰপিছত ইমান মানে ঘূৰিব চুৰি ব যোৱাই নাই বুইছা বহুত দিন হৈ গ'ল।
অ'
অহ
এ কেছ
অ', মানে আজি পাক মোৰ মানে এইফালে যোৱাই নাই গুৱাহাটী চোৱীও বহুত দিন হল যোৱা নাই ভাবিছো বাৰ যাম আৰু ভালকৈ পইচাই চব মিলাই মিলি
মাজতে যে ক'ৰবালৈ গৈছিলা কুৰ্তা চুুৰ্তা পিন্ধি ক'ত গৈছিলা
সুটা পন্ধিয়ে ক'ত গৈছিলো গম নাপা ন মই সুটা পিনধিো যোৱা নাই একো
ডাৰো দিবি বেললেগৰ ফটো দেখিছিলো
অ', এই বৰদোৱালৈ গৈছিলো এই যে বনাই আছে যে নতুনকৈ বনাইছে সেইখন শংকৰ বান্ধৱৰ যে হেৰি লখিছিলে হেৰি
অ', বৰদোৱা প্ৰকল্প
বৰদোৱা প্ৰকল্পটো লৈ গৈছিলো মানে প্ৰকল্প নহয় প্ৰথমে বৰদোৱা থানলৈ গৈছিলো তাৰ পিছতে প্ৰকল্পলৈ লৈ আহিছো
অ', আমি চালো গ' বাৰুতে বহুত দিনৰ আগতে
উম তোমালোকে যাওঁতে চাগৈ হেৰি কিছিলে পেঞ্চিলন্ধ পেন আৰু চাৰ্ট পিন্ধিবলৈ একো নকয় চাগৈ ন
অ', নকয় -নকয় -নকয় -কত ক -ক' -কথা কৈছা?
এই বৰদোৱাৰ কথাই কৈছো বৰদোৱা যোনখন নতুন বনাই আছে নিউ প্ৰজেক্টটো আমি যাওঁতে তো হেৰি ধুতি পিন্ধিবোৰ দিছে ধুতি পিন্ধি যদি নোৱা তেতিলে তোমালোকক সোমাব নিদিয়াছ তেনেকুৱা কৰিলে এতিয়া প্ৰকল্পৰ ভিতৰতে
নিদিয়ে- নিদিয়
নিদিয়ে -নিদিয়ে -এই মানে আমাৰ হেৰি অহাৰ পিছত নিদিয়া হল গীতলৈ যাবলৈ তেওঁ ৰোল বনাইলেতো এই আমাৰ তিনি এমাহৰ পিছত নিদিয়া হ'ল চি এম -চি এম -চি এম -অহাৰ পিছত নিদিয়া হ'ল উম গমো পা মানে নিউজ চউজ চাবা অলপ এতিয়া মানে পৃথিৱীৰ কথাবিলাক তুমি জড়িত হৈ থাকিবা
তোমালোক কি ধুতি ঘৰৰ পৰাই পিন্ধি গৈছিলা নে তাত গৈ পিন্ধিছা
নাই -নাই -ঘৰ পৰাই পণ্ট পিন্ধি গৈছিল এতিয়া তুমি গড়ী গলে কেনেকে ধুতি পিন্ধিবা কোৱাচোন অলপ অশান্ত হয় দিয়া
তাতগৈ পিধিচা কত পিন্ধিছা তাত
তাত মানে জেগা থাকে মে তেনেকুৱা মানে মানুহৰ ঘৰত মানুহৰ ঘৰত তুমি সোমাই পিন্ধিব পাৰা মানে যিহেতু এইবিলাক হেৰি ভ্ৰমণ কৰা ঠাই হয় সেইকাৰণে মানুহ বিলাকেও মানে কয় আৰু তুমি ইয়াতে পিন্ধি পেলাই হেৰি কৰিব পাৰা মানে
উম যুদি চুদি মানে লৈ বৈছোক ঘৰ পায়।
ধৰ পাই লৈ গৈছ অ ঠিকে আছে তু তো ততি মানে আমি কুৰ্তটোিন্ধি গৈো বাৰতে মান ধুতিনে পন্া নাছিল তাত গৈ ধুতিখন পিধি লৈছো।
অ, ঠিকেই কৈছা মই বাইদেউ ধুতিছদি ইয়াৰ পৰাই পিন্ধিৈছা নেকি তোমালোকে।
নাই -নাই -ধুতি পিন্ধি গলে অল অশান্তি হয় তোাক কৈছোৱেছোন। মানে নিজৰে গাটো মানে কিবা কিবি লাগি থাক উম আৰু পঢ়িবলৈ অলপ দিগদাৰ হয়।
অ, সেইটোতো হয় বাৰু দে আৰু এইকখন দুৰো আছে। ন ইমান দূৰ ধুতিখন পিন্ধি যোৱাটো তাৰ মানে ইমান সহজ কথা নহয়তো
উম, সম্ভৱেই নহয় এইটো কথা।
অ, সেইটো কাৰণ ঠিকেই কৈছে তাত গৈ সলাই লৈছা তোমালোকে ইয়াৰপাত ধৰ পেন চোলাই পিনি তাত গৈ সলাই লৈছা।